অহ। হয় বন্ধু কোৱা।
হয়। তুমি ক আছো দিয়া ভালে আছো। হয় তেনো
অ ময়ো ভালে আছো আৰু দিনবোৰ এনেকৈয় চলি আছে।
অহ। এতিয়া কি কৰি আছা তুমি।
এতিয়া মই এনে আছিলে। আৰু মানে একো কামতটো নাই এনে অলপ ফোনে চাই আছিলো ৰিলচ চাই আছিলো। অলপমান ভিডিঅ' চাই আছিলো। তোমাৰ কি কোৱা তুমি ৰিলচ ভিডিঅ চাই কিনে দিনত কটাই আছা নেকি।
অ মই ৰিল ভডিঅ চাইল নি।
আৰু পঢ়া শুনাৰ কথা। কি ভাবিলা মানে নেক্সট আৰু কি কৰিব বুলি ভাবিছা।
পঢ়া শুনা চাগে আকৌ নেক্স। নকৰো নেকি এইখিনিতে মই কৰি থ।
সিনিতি মানে কামৰ কথা ভাবিচা নেকি
অ ভাবি চু কিছে কিবা কাম বিচাৰিম কিবা কাম কৰিম এতিয়া মানে আৰু কৰিব ইচ্ছা নাই মোৰ
আচ্ছা
কৰো ঘৰতে অলপ খেল্প অলপ সহায় কৰি দিম সকলোকে
অঁ হয় হয়নে ঠিকে কৈছা মই ও ভাবিছো কিন্তু পঢ়াটো মানে লগত চলাই গলে ভাল হয় কাৰ মই ভাবিছো যে মই অপেনৰ পৰাই কিবা এটা কৰ্চ কৰিম বুলি লগতে জবটো চলি থাকিব
অ উপেনপৰাও কৰিলে ভালেই
পঢ়িব পাৰ অপেনৰ পৰা অপেনৰ পৰা পঢ়িলে অকল এক্জামতটোহে দিব লাগে
অ হয় অকল এক্জামতটো দিলে হ'ল বাকী নিজৰ কামখিনিও চলি থাকিব
অ ঠিকেই কৈছা ময়ো টাইম ময়ো তেনেহলে ভাবিম এইটো কথাটোক
অ কাৰণ চোৱা অপেনৰ পৰা কিবা এটা কচ কৰি থাকো তেতিয়া আমাৰ পঢ়াটো হৈ থাকিল সেইটো হ'ল আমাৰ ডিগ্ৰীটো হৈ থাকিল হয় নাই
নিজৰো অলপ উন্নতি হ'ল যে মই এইখিনি কৰ্চ কৰিছো এইখিনি এইখিনি পঢ়া কিলিয়াৰ কৰিছো লগতে মোৰ কামৰ প্ৰতি আগ্ৰহ বাঢ়ি থাকিব
অ হয় আৰু এনে তুমি জানা নেকি মানে এতিয়া কি চলি আছে হ'ব নে নহয়
ফৰ্থ ইয়ৰটো মই বিশেষ নাজানো কিন্তু এতিয়া চাগে সকলোৱে আৰু মানি লও নোৱাৰে কাৰণ সকলোৰে চিটৰ কেপাচিটি থাকে সকলো কলেজৰ কিছুমানে আকৌ অনাৰ্চ কৰিব কিছুমানে আকৌ ৰিচাৰ কৰিব সেইটো ল আকৌ কিছুমান কনফিউজন হৈছে কাৰণ আমি ফাৰ বেচ ন
অঁ হয়
ই‌য়াতে হয়। পূৱা গোটাই খালে ভাল। জানিব পাৰিলোঁ হৈ।
হয়, আমাকো কলেজৰ পৰা ভালকৈ একো নক'লে যে, কেনেকুৱা কি হ'ব? এতিয়ালৈকে ৰখি আছে সকলোৱে যে, কিবা নটিচ আহিব বা কিবা জনাব যে, কেইজন ষ্টুডেন্টে কৰিব পাৰে কেইজন ষ্টুডেন্টৰ ক্ষমতা আছে বা কলেজে পাৰিব নে নাই?
অ কিছুমান কলেজততো আকৌ ষ্টুডেন্টক সুধিছে তোমালোকে কৰিবা নে নাই? তোমালোকে কৰিলেহে আমি ভৰ্তি আৰু আনিম, কাৰণ বহুতে আৰু কিছুমান আছে কৰিব, কিছুমানে আছে নকৰে, কিন্তু যদি ষ্টুডেন্ট কম হয় ছাত্ৰ কম হয়, তেনেহ'লেতো নহ'ব নহয়।
অ তাকেই গুৱাহাটী ইউনিভাৰ্চিটিও কৰিছে। যে, এ এটা কলেজে যদি পৰ্টিয়াৰটো কৰিব বিচাৰে তেনেহ'লে তেওঁলোকৰ এ টিছাৰটো বেছিকৈ পঢ়াব লাগিব চিট কেপাচিটি ৰাখিব লাগিব, লগতে ৰুলছ হ'ব লাগিব সেনেকুৱা ফেচ প্ৰি টেষ্ট লাগিব নহ'লে আৰু সিহঁতে এলাহ কৰিব নোৱাৰে।
হয়। সেইখিনিতো দিবই লাগিব আকৌ ওপ ওপৰৰ পৰা শ্ৰেণী কোঠাও লাগিব। শ্ৰেণী কোঠা নহ'লে আকৌ ক'ত বহিব কাৰণ থ্ৰি তিনি বছৰ আৰু চলিয়ে থাকিব এফালে আৰু নতুনকৈ আহিলে আৰু চাৰি বছৰ
অ আৰু মানে তু হয় হয়। মই এইটোও শুনিছোঁ যে, কিছুমান কলেজে বোলে কেৱল মানে বেলেগ কলেজৰ পৰাও ষ্টুডেণ্টক আনিব পাৰে ফ'ৰ্থ ইয়েৰ কাৰণে। কিন্তু সেই ষ্টুডেণ্টজনৰ বেগ থাকিব নালাগিব।
হয় হয় বেগ থাকিব নালাগিব। আৰু ইহঁতে আকৌ যিজন যিসকলে ডিছচাৰ্জৰ কাৰণে কৰিব সিহঁতে আকৌ ছেভেন পইণ্ট ফাইভ চি জি পি থাকিব লাগিব। অনাৰ্চৰ কাৰণে একো বাধা নাই, কিন্তু যিসকলে ডিছচাৰ্জ কৰিব সিহঁতৰ ছেভেন পইণ্ট ফাইভ থাকিবই লাগিব।
হয় ছেভেন পইণ্ট ফাইভ থকাটো বহুতে দৰকাৰ। তোমাৰ বাৰু এনে এ চি জি পি এইটো ঠিক ঠাকে আহিছে ন?
মোৰো আহিছে তেনেকুৱাই আহিছে ছেভেন পইণ্ট ফাইভ পোৱাকে। এইবাৰ আকৌ ৰিজাল্টটো অহা নাই নহয় এতিয়ালৈকে ৰিজাল্টটো আহিলেহে গম পাম।
হয় মোৰো ছেভেন পইণ্ট থ্ৰী চামথিং এনেকুৱা কিবা আছিলে। কিন্তু এইবাৰ ৰিজাল্টো অহা পিছত কিমান বা হয়। চি জি পি আৰু এ জি পি তাকে ভাবিছোঁ আৰু। মোৰ বাৰু একো মেটাৰ কৰা নাই কাৰণ বেকটো নালাগিলে হ'ল। পাছ কৰিব পাৰিলেহে বেছি ডাঙৰ কথা।
অ বেগটো নাই কাৰণে সকলোৰে ভালে কথা। কিন্তু বেগটো লাগিলেহে সকলোৱে আকৌ জোদত পৰি যাব যে, কেনেকৈ উঠাব, নেক্সট ইয়েৰ আকৌ উঠাব লাগিব।
হয়। ডিগ্ৰী চাৰ্টিফিকেটটো ৰখি যাব লগত এতিয়া আকৌ এইফালে আমাৰ আৰু এক বছৰ বাঢ়ি যাব। আমাৰ সেইটো আকৌ পঢ়িব লাগিব, আকৌ এক্সাম দিব লাগিব, বহুতেই প্ৰব্লেমত পৰি যাম আমি সক
হয়, আকৌ কিছুমান জবৰ কাৰণে এপ এপ্লাই কৰিব লাগিব, কিছুমানে আকৌ ভাল বিচাৰিলেও সিহঁতে গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব লাগিব, কিছুমানে তাতেই ৰখি যাব আকৌ একবছৰ ৰখিব লাগিব।
নিশ্চয়। আৰু এই গ্ৰেজুৱেচনত যে এই চৰকাৰী চাকৰিবিলাক পায়নে? তুমি কি কোৱা মানে এনেকুৱা চৰকাৰী চাকৰি তুমি এপ্লাই কৰিবা নেকি?
মই ভাবিছোঁ গ্ৰেজুৱেচন টো হ'লেই চৰকাৰী চাকৰি মই এপ্লাই কৰিম। যিহেতু অলপ ট্ৰাই কৰি চাম, যদি গ্ৰেজুৱেচনৰ পিছত যদি পাই যাওঁ মই, সেইবোৰ যদি এক্সজাম দিবাৰ মোৰ এক্সজামটো যদি ক্লিয়াৰ হৈ যায় চাম মই ট্ৰাই কৰি সকলোবোৰ।
মইয়ো ভাবিছোঁ চৰকাৰী চাকৰি কিছুমানত এপ্লাই কৰিম। তাৰমানে সেইবোৰত বেছি ভাগত মই দেখিছোঁ যে, টুয়েলভ পাছ আৰু লগতে আ‌ তোমাৰ গ্ৰেজুৱেচনৰ চাৰ্টিফিকেট কিয় লাগে, কিন্তু গ্ৰেজুৱেচন যে, এতিয়ালৈকে ক্লিয়াৰ হ'ল আমাৰ। আমাৰ ৰিজাল্ট অহাই নাই।
অ সেইটোয়ে ৰিজাল্টোৱে ৰিজাল্টোৱে দেৰি কৰি দি আছে। ৰিজাল্টো বেছি দেৰি কৰিলে আমাৰ অলপ অ অসুবিধা হ'ব। কাৰণ যেতিয়া আমি ফৰ্মবোৰ ফিলাপ কৰিম তাতে তো গ্ৰেজুৱেচন দিব লাগিব। এপ্লাই কৰিবা নে দিব লাগিব যে মোৰ গ্ৰেজুৱেচন কমপ্লিট হৈছে চাৰ্টিফিকেট টো চাবমিট কৰিব লাগিব। এতিয়া যদি চাৰ্টিফিকেট আহি নাপায়, তেনেহ'লে টো আমি টুৱেলভ পাছ দিব লাগিব। তেতিয়া আমাৰ ৰেংকটো কমি যাব। আমি ল'ৱাৰ যোবৰ কাৰণে এপ্লাই কৰিব লাগিব। গিব
মই ভাবিছোঁ মই কিছুমান বেংকৰ চাকৰিৰ কাৰণে চাম আৰু লগতে যদি পাৰোঁ কিছুমান চৰকাৰী চাকৰি যেনেকুৱা ৰে'লৱে বা বেলেগ কিছুমান ধৰণৰ বিভাগত এপ্লাই কৰিম বুলি, কিন্তু বেংকৰ কাৰণে পঢ়িম বুলি বেছিকৈ ভাবিছোঁ, কিন্তু ক'ৰ পৰা পঢ়িম তাকে মানে ভাল এটা অপচন বিচাৰি পোৱা নাই। তুমি জানা নেকি সেনেকুৱা ক'ৰ পৰা পঢ়িলে ভাল হ'ব?
তুমি যদি অন অনলাইন ল'ব বিচাৰিছা অনলাইন বহুত আছে আৰু তুমি যদি ভাবিছা চা নাই মই অনলাইনতো নোৱাৰো তেনেহলেতো গুৱাহাটীততো বহুত কচিং চেণ্টাৰ আছে যিসকলে উ অফলাইন কৰিব খোজে বা গৈ পঢ়িব খুজে গৈ পঢ়িবলৈ আৰু ভালহে তুমি যেতিয়া তোমাৰ কিবা কিবা যদি বুজি নোপোৱা লগতে সুধিব পাৰিবা। কিন্তু অনলাইন ক্লাছত তেনেকুৱা নোৱাৰি ন। অনলাইন ক্লাছত পা প্ৰথমে পঢ়াব পিছত সেইবোৰ আমি বুজিব লাগিব কিন্তু অফ- লাইন ক্লাছত আমি সেইবোৰ পাৰিম। কিবা ক'লে আমি লগে লগে সুধিব পাৰিম বুজি নাপালে সুধিব পাৰিম আমি ডাইৰেক্ট মুখামুখি হৈ কথা ক'ব পাৰিম সকলো কথা জানিব পাৰিম ভালদৰে।
অঁ হয় হয় ঠিকে কৈছা। অনলাইন আৰু অফলাইনৰ মাজতো এইটোৱে আমাৰ বেছি ডাঙৰ এটা পাৰ্থক্য আহি পৰে। যে অনলাইনতে আমি সকলো বস্তু অকল বি- ভিডিঅ' হিচাপে পাই যাওঁ। কিন্তু আমি শিক্ষকজনক ওচৰা ওচৰি সুধিব নোৱাৰোঁ। আৰু অফলাইনত আমি শিকিব পাৰো চব সকলো জানিব পাৰো শিকাটো বেছি ভালকে হয় আমাৰ।
হয়
মই চাইছো সেনেকুৱা ইয়াতে অসমত ভাল এটা কচিং বা সেনেকুৱা কিবা টিচাৰ্চৰ যদি গাইডেঞ্চ পাওঁ তেনেহলে সেই কচিং বিলাক ল'ম। লগতে জিঅ'ৰ পৰা অনলাইন কৰ্চ এটা চলাই থাকিম। আৰু এইফালে জবটো চলি থাকিব সেনেকৈ চাগে- লাইভটো অলপমান ঠিক ঠাক পথত আহি পৰিব হয় নে
অনলাইন ক্লজবোৰ চাই চা হিন সেইবোৰ কিমান মানে এ মাহিলী মাহিলী চাইছানে বছৰীয়া বছৰীয়া ফিজ কি ব
নহয় মই মানে হেৰি ইগনৰৰ পৰা চাইছো ত জিঅ' কবলে জিঅ'য়েটো অনলাইন অপেন ক'ৰ্চ নিদিয়ে ইগনৰে দিয়ে আৰু ইগনৰ পৰা যদি কৰিব যাওঁ তেনেহ'লে আমি ছেমিষ্টাৰ হিচাপেও ল'ব পাৰো বা ইয়েৰ্লি হিচাপেও ল'ব পাৰো
হয় ইয়াৰ্লি হিচাপে ল'লে কেনেকোৱা পৰিব কেনেকোৱা তোমাৰ ফিজ থাকে ইয়াৰ্লি হি চাবে
ইয়েৰলি হিচাপে কব গলে মই চালো যে কিমান এ ফিফটিন থাউজেণ্ড এনেকোৱা চামথিং একেবাৰে আহিব যে একবছৰ পাছে আমি পৰ্টচ দিলো এ এক্সাম দিলো নেক্সট আৰু এটা এক বছৰ পিছত এক্সাম দিলো আমাৰ এম কমৰ চাৰ্টিফিকেট আহি যাব কিন্তু যদি আমি ছেমিষ্টাৰ ৱাইজ লও তেতিয়া ছাগে আমাৰ ফাইফ থাউজেণ্ড চামথিং কে আহিব ক'ব গলে শেষত একে হৈ যায় কথাটো
অ ঠিকে আছে ইগনো আছে আৰু বোকেইখন এনেকোৱা আছে এ এখন বিশ্ববিদ্যালয় আছে বহুকেই তাতেও ল'ব পাৰা যদি বিচাৰা
অ বহুকেইখন আছে মই সুধিছিলো কিছুজনক কিন্তু বেছিভাগে কলে যে যদি অপেনৰ কৰা তেনেহলে ইগনৰ পৰাই কৰা তেনেহলে তোমাৰ সেই চাৰ্টিফিকেটৰ যিটো মানটো আছে সেইটো বেছিকে বাঢ়িব পাব কিন্তু মূল্যটো বেছি হব সেইকাৰণে
হয় হয় সেইটোৱেই কিন্তু এই যি য যৰে পৰা নকৰা কিয় তোমাৰ চাৰ্টিফিকেটতো একেই থাকিব চাৰ্টিফিকেটৰ মূল্যটো একেই
তাকে আৰু অপেনৰ পৰা গ'লেতো এনে বেছিকৈ হেৰি নহয় তথাপি আৰু এটা আহিলে কৰিলে আৰু উপায় নাই
হয় অপেনৰ পৰা কৰিলে হয় হয় অপেনৰ পৰা কৰিলেই সেই টোয়ে আকৌ তুমি তুমি ডেইলি কলেজ ডেইলি যাব নালাগিব নিজৰ কামখিনি কৰিব পাৰিবা তোমাৰ এই এত এটেণ্ডেঞ্চৰ অসুবিধা নহ'ব
অ এ তেনে ধৰা পই পইচা নহ'ব নিজৰ সময়টো বহুত বেলেগ কামত দিব পাৰিম কাৰণ সেই পৰীক্ষা আৰু এই ক্লাছ এটেণ্ড কৰা সেই টিচাৰছৰ লগত কথা পতা আৰু এই এটেণ্ডেঞ্চবিলাক চাই চাই কেনে মোৰ মূৰটো বেয়াহে হৈছে আৰু বেছিকে
হয় হয় সেইটোৱেই এই এণ্টেডেঞ্চৰৰ কাৰণেই বহুতৰে এনেকোৱা অৱস্থা হৈছে কিছুমানে আকৌ বহুত দূৰৰ পৰা যায় যায়ে পৰীক্ষা দিব কিছুমানৰ আকৌ অসুবিধা হয় এইটোয়ে ভাল কৰিম হয় হয় মইতো ইয়াৰ পৰা কিমান দূৰলৈ গৈছো তেনেকোৱা ই ৰাতিপুৱা উঠি যাব লগা হৈছিল পিছত দেৰিলৈকে থাকিব লগা হৈছিল তেতিয়ালৈকে টাইম সময় হোৱা নাছিল তেতিয়ালৈকে তাৰ আগত আহিব নোৱাৰা
অ এই এণ্টেডেঞ্চৰ কাৰণে তুমি বহুত কষ্ট কৰিছা বাৰু ঠিক আছে বাৰু কথা পাতিটো ভালে লাগিল তোমাৰ লগত এই কথাখিনিয়ে গম পালোঁ আৰু বাকী আকৌ ফোন কৰি থাকিবা কিবা কথা থাকিলে
ঠিক আছে দিয়া ঠিক আছে দিয়া ঠিক আছে দিয়া মোৰো ভাল লাগিল তোমাৰ লগৰ ক হ দ ঠিক আছে দিয়া থেংক ইউ
থেংক ইউ